হেল্ল'।
কি কৰি আছিলা।
অ এতিয়া মই হেৰি দুপৰীয়া সাজ বনাবলৈ ৰেডি হৈ আছো ৰবা মানে। এয়া বোৰ কৰি আছো এতিয়া। বাকী তুমি কি কৰি আছা নো।
মই দুপৰীয়াৰ আহাৰ খালোয়ে তুমি বনোৱাই নাই।
অ নাই বনোৱা মানে বেলেগ কিয় কাম কৰি আছিলো তো এতিয়াহে। দেউতাই কণী আনি দিছে। কণী আৰু কিবা মচলা চচলা আনি দিছে এতিয়াহে মানে বনাম।
কি বনাবা মানে অ কণী আৰু হেৰি কণীয়ে বনাবানে আৰু।
কণীৰ দম বনাম বুলি ভাবিছো আৰু। আৰু বেছি মন থাকিলে তোমাৰ টাইমটো গুচিয়ে যাব দুপৰীয়া সাজটো মানে তুমি কেইটাত খালা।
মই এই মাত্ৰ খাই পেলাই ভাবিছো তোমাক এটা ফোন কৰোচোন বহুত দিন হল যে কথা পাতি ম।
অ। মানে আৰু কিবা কিবি বনালেতো বহুত টাইম গুচি যাব সেইকাৰণে ভাবিলো কণী দমটো বনাও তোমাৰ। আৰু ভাত বনাই দিওঁ।
ঠিকেই ভাবিছা কাৰণ কাৰণ এতিয়া চোৱা। দুটা বাজি পাৰেই হ'ল মানে দুটা বাজিব আৰু হোৱা নাই। হলেও তুমি বনাওঁতে বনাওঁতে টু থাৰ্টি হ'বই কাৰণ। অকলে বনাব নোৱাৰ ধোৱা মেলা কাটা। তাৰ পিছত আকৌ বাচন ধুই থব লাগিব বহুত দিগদাৰ। এনে তুমি কিহত কিহত বনাই অ কোৱা। উম।
বাচনতো বোলো আছে ধবা আৰু বহুত কিবা কিব কাম আছে তোমাৰ কাপোৰ চাপোৰো ধুব আছে মানে কেইদিন গোটাই থৈ দিল ছিলো ন মানে।
এ কাপোৰ কাপোৰ মোৰ কাপোৰ মোৰ বাল্টিত দুদিনৰ পৰা। তেনেকে চাৰ্ফাৰ পানীত পৰি আছে মই ধুৱাই নাই। হেল্ল'। হেল্ল'।
অ অ মানে দুইদিন মান এনেকে ভিজাই থৈ দিলে মানে পাছত ধুবলৈ ইচ্ছা নাযায় মানে এলাহ ভাৱ এটা লাগি যায় মোৰো তেনেকুৱা হয়।
জানা এনেকে তিয়াই থৈ দিলে যে এটা গোন্ধও ওলাই।
আহ।
বহুত বেয়া।
সেইকাৰণে ধুৱ মন নাযায়।
উম বহুত বেয়া এটা গোন্ধ ওলাই আছে জানা? একদম লেতেৰা লেতেৰা লাগি আছে এতিয়া।
উম এতিয়া কি কৰিবা মানে কামৰ ব্যস্ততাৰ কাৰণে কি কৰিবা তোমাৰ পঢ়িবও থাকে? ইপিনে কামো থাকে তাৰপিছত অলপমান এইবোৰ কাম চামো কৰিব লাগে যে সেইকাৰণে ধোৱা নহয় ধুম ধুম বুলি ভাবিও মানে পাহৰি যোৱা যায়।
উম। তুমি ঠিকে কৈছা ধুম ধুম বুলি ভাবিও পাহৰি যোৱা যায়, কাৰণ চোৱা না আৰু ইমান গৰম পৰিছে যে। যে এই গৰমত মানে মোৰ আৰু ইচ্ছাই যোৱা নাই মানে, একো কাম চাম কৰি থাকিবলৈ মানে এনেকুৱা লাগিছে যে ভাল ভাত চাত বনাও ভাত চাত পতাপত খাই পেলাই নেমু দি আৰু একো বনাব ইচ্ছা যোৱা নাই, মানে মোৰ অকল নেমু। নেমু হ'লে হৈ যায় মানে আজিকালিতো মই অকল নেমু দাইল ভাতে খাই আছো এক একদম একো আৰু একো বস্তু বনাবলৈ মনে নাযায়।
অ গৰম দিনতো তোমাৰ পটা ভাত খোৱা যায় ন এনেকে পানী ঢালি? চাটনি এটা বনাই কিনে তোমাৰ- আৰু লগত যদি মাছ পোৰা থাকে তেতিয়াতটো আৰু কবই নালাগে।
এ মাছ চাছ পোৰাবলও বহুত সময় লাগে দিয়াচোন।
উম মানে গাওবোৰত তেনেকে ভাল বাবাহঁতে আগতে মাছ চাছ পৰি থৈ দিয়ে তে এ চাটনি তোমাৰ তাৰপিছত আৰু দালিৰ চাটনি এটা আৰু আচাৰ চাচাৰ যদি থাকে তেনেকে বন্তা ভাত দ মানে গৰমৰ দিনত খাই কিনে বহুত ভাল লাগে।
অ, অ, মই সেইদিনা পইতাভাত খাইছিলোঁ ৰাতিপুৱা। ৰাতিপুৱা উঠি পেলাই, মানে ইমান গৰম চাহ- তাহ আৰু সেইদিনা নৱনাওয়ে। কি কৰিছ মোৰ মনত পৰি গ'ল, ফ্ৰিজত মানে কন্টা ভাত সোমাই থৈ দিছিলো মই পানী দি পেলাই ত' সেইটো ওলাই পেলাই অকমান মানে এ ৰুমতে থৈ দিলো কাৰণ অকমান মানে ৰুমৰ টেম্পৰেচাৰত মানে অলপ গৰম হৈ গলে ভাল। বস্তুতটো বহুত ঠাণ্ডা হৈ থাকে যে। সেইটো খালে আকৌ ডিঙিত মোৰ হেৰি অসুখে হ'ব। সেইকাৰণে মই কি কৰিলো সেইটো ফ্ৰিজৰ পৰা ওলাই থৈ আধা ঘণ্টা, সেই আধা ঘণ্টাত মই দাইলৰ পকৰা তাৰ পিছত কনী অমলেট তাৰ পিছত আলু পিটিকা সেইটো বনালো তাৰপিছত সেই পইতা ভাতত অকমান তেল দি দিলো, তাৰপিছত সেয়াই খালো। আৰু এইটো খোৱা জানানে ভাবিছিলো ঘৰৰ কাম বন কৰি মই শুই থাকিলো সেইদিনা।
অ বহুত টোপনি আহে মানে বন্তা ভাতটো খালে।
অ একদম দু একদম দুপৰীয়া তিনিটা মানত মই উঠিছো।
উম।
লে আৰু মানে ভোক ভাত ভাতো খাই শুই গ'লো ন সেইকাৰণে পেট মানে ভালকে হজমে হোৱা নাই ত সেইকাৰণে মানে মানে ৰা একদম ৰাতিয়ে খাইছো আৰু আৰু উঠি পেলাই কাম বন চাম বন কৰি পেলাই অকমান জিম গৈ পেলাই এক্সাৰচাইজ কৰি আহিলো তাৰপিছত মানে, দেহাটো অকমান ভাল লাগিবলে হ'ল মানে।
তুমি গৰমতো যে জিমত যোৱা, তাতে গৰম নালাগে নে?
গৰমত যিমান গ'লে গৰম লাগে তো, কিয় নালাগিব, বহুত গৰম লাগে। কিন্তু এক্সাৰচাইজটো কৰা তাৰ পিছত যে মানে ব্যয়াম, তাৰ পিছত এক্সাৰচাইজ বোৰ কৰাৰ পিছত যে গাটো মানে শান্তি হৈ যায়, মানে সেই ভাৰী বস্তুটো যে নাইকিয়া হৈ যায়। এনে বহুত গাটো মানে ভাৰী-ভাৰী লাগি থাকে। যেনেকে মানে মই, এক্সাৰচাইজটো কৰি দিওঁ, সেই ভাৰি লগা বস্তুটো মানে নাইকিয়া হৈ-হৈ, গৈ থাকে।
অ, তেতিয়া হ'লে ভালে বাৰু। মই ভাবি আছিলো যে আজি আজি তোমালোকৰ তাতে যাম বুলি, তোমাৰ পৰা কেইযোৰ মান কাপোৰ আনিছিলো যে, সেইখিনি মানে ঘূৰাই দিম বুলি।
ম-মই আজি চাগে এতিয়া মই উম, খালোঁ অলপ, শুই পেলাই। তাৰপিছত মই সাতটা মানত আকৌ জিমত যাম। আঠটা মানত আহিম। তাৰপিছত মই পঢ়িব-পঢ়িব কৰিব লাগিব মানে আমাৰ পৰীক্ষা চলি আছে যে। সেইকাৰণে মানে পঢ়িব-পঢ়িব লাগিব। মূৰত অকমান, সেইকাৰণে চাগে আজি মই নাথাকো তেনেকে মানে ফ্ৰী। কিন্তু কালি যদি, কালিতো কি বাৰ? কালি শনিবাৰ ন? কালি তুমি পাৰা যদি, আহিব পাৰা তুমি মই ধৰা এ নটা হেৰি কি? অ, মোৰ কালি দু দুটাৰ পৰা পাঁচটালৈকে পৰীক্ষা আছে। তুমি ছটা চাৰে চাৰে ছয়টা আহি যাব পাৰা, কাৰণ পৰীক্ষাৰ পৰা ঘৰ যাওঁ-যাওঁতে প্ৰায় এঘন্টা এঘন্টায়ে লাগি যায়। তুমি চাৰে ছয়টা মানত আহি
অ-অ, তেতিয়া হ'লে মই চাৰে ছয়টা মানত এ যাম আৰু যিহেতু তোমালোকৰ তাতে যাম, আমি অলপমান ওলাই যাম নেকি, ভাল হ'ব। মানে বহুত দিন লগো পোৱা নাই, তোমাৰ লগত।
অ ওলাই যাব পাৰি ওচৰে পাজৰে অলপ মানে খোজকাঢ়ি আহিম, কিবা কিবি খাই আহিম দিয়াচোন আৰু ইমান গৰমততো মোৰ খাবলৈ মন নাযায়েই সন্ধিয়া কাৰণ মই পৰীক্ষাৰ পিছত অ। পৰীক্ষাৰ পিছত মই এনেও খাই খায়েই আহিম লগৰ কেইজনীৰ লগত। এইটো ওলাই গ'লে, কিবা এটা খাম দিয়া। নহ'লে এনেই অলপ খোজকাঢ়ি আহিম, অকমান ওপৰলৈকে যাম। গান্ধীমণ্ডপ ফালে যাম অকণমান, খোজকাঢ়ি-খোজকাঢ়ি আহিম।
অ, গান্ধী মণ্ডপলৈকেতো বহুত দূৰ হব ন, খোজ কাঢ়ি যাবলৈ?
ইমা ইমানো দূৰ নহয় দিয়াচোন, অহা-যোৱা আমি চাৰে ছয়তা আহিবা, চাৰে ছয়তাতে, আমি চাৰে সাতটা মান, ৰাতি আহিবা নেকি? চাৰে ছয়তা খোজ কৰিব গ'লে আমি তাত, সাতটা পোন্ধৰ মানত পাম। আকৌ ৰিটাৰ্ণ হৈ যায় ওপৰত উঠিবলৈহে বেছি দেৰি লাগে, নামিবলৈ বেছি দেৰি নালাগে নহয়। সাতটা
আৰু অ-অ আৰু তোমাৰ হেৰি গান্ধী মণ্ডপলৈ যোৱা, ৰাজঘৰৰ পৰা এটা পাহাৰ আছে যে, চৰ্টকাত সেইফালে যাব পাৰি, সেনেকে যাৱা নেকি?
চৰ্টকাট হৈ যাব পাৰি যে, এনেকে পাহাৰ উঠি-উঠ। ইপিন দি, মানে জল্দিকে পায়। সিপিন দি যাবা নেকি? মানে ৰাস্তাতো অলপমান এ ডেঞ্জাৰ আছে।
অ চৰ্টকাট হৈ যাম।
অ তেতিয়াহলে যাব পাৰি মানে এনে শিপিন্দি গলে বহুত দূৰ হৈ যাব তোমাৰ মানে মেইন ৰাস্তাৰে গ'লে। বাকী এনে দুপৰীয়াৰ সাজত কি কি খালানো?
দুপৰীয়াৰ সাজত আজি ই মাংস তাৰপিছত এটা পু দিনা আৰু ধনীয়া পাতৰ চাটনি তাৰ পিছত পাপৰ দু তাৰপিছত নেমু, ভাত। আজি কিন্তু ইমানো গৰম আজি আজি ইমান গৰম দিয়া নাই ৰাতিপুৱা ৰাতিপুৱা বৰষুণ দিছিল যে বহুত সেইকাৰণে ভাবিছো আজি মাংসটো খাই দিও নহ'লে গৰমৰ কেইদিন মাংস, মাছ, কণী খাবই নোৱাৰি।
অ অ হয়তো আজি কণীৰ দমে বনাম বাৰু।
অ ভালকে বনাবা। এনে বাকী তুমি অ হয় নেকি কেনেকে বনাব বাৰু
দেউতাই কৈছে যে প্ৰথমতে এ কণী আৰু আলুটো প্ৰেচাৰত বইল দি ল'ব লাগিব। তাৰপিছত সেইটো মানে। কণীটো আকৌ মানে নিমখ হালধি সানি কিনে ভাজিব লাগিব। তাৰ পিছত তোমাৰ কেৰাহী এটা বহাই কিনে তাতে তেল আৰু তোমাৰ পাঁচ ফুৰণ বা জিৰা গোটা জিৰা দি কিনে তাৰ পিছত পিয়াজ খিনি দিব দিছে। তাৰ পিছত হালধি আৰু কিবা কিবি মছলা, তাৰ পিছত তোমাৰ আদা নহৰু পেষ্টটো দিব দিছে। তাৰ পিছত তোমাৰ যিখিনি আলু যে বইল কৰিছিলো, সেইখিনি মানে হেৰি কৰিব দিছে। মানে খানি কিনে পিটিকি কিনে তাতে দিব দিছে। তাৰ পিছত লাষ্টৰ পিনে কণী দুটা দি কিনে অল মানে নহয়। আলুখিনি দিয়াৰ পিছত ভালকে ভাজাৰ পিছত তোমাৰ হেৰি দিব দিছে। পানী দিব দিছে তাৰ পিছত লাষ্টৰ পিনে কণী কেইটা দি দিব দিছে।
কৈছো মানে গাঢ়া হবলে ন ঝুলতটো, নহলে কণীৰ ঝুল পাত- পাতল পাতল একদম খাবলে মন নাযায়।
অ অ অ চাওঁ তেনেকেই বনাম বুলি ভাবিছো মইতো ভালকে নাজানোৱে।
উ। ঠিকে আছে তেনেকে বনাই দিবা আৰু
অ অ আৰু এতিয়া তুমি ক'ত আছানো?
এতিয়া মই অলপ ৰাস্তাত ভাতটো খালো যে তোমাক ফোন কৰিলো যে অকনমান খোজকাঢ়ি আছো। কাৰণ একেবাৰে এতিয়া পতককে যদি মই খুই যাওঁ নহয় তেতিয়াহ'লে মানে মানে শৰীৰ টো বহুত গধুৰ গধুৰ লাগে যে মানে একদম ভাল নালাগে সেইকাৰণে মই ভাবিছো অকমান শুই লও নেকি শুই লোৱা পিছত হেৰি শুই লোৱাৰ পিছত উঠি লৈ কিনে তাৰ পিছত জিমলৈ গুচি যাম অলপ হেৰি এক্সাৰচাইজো কৰি আহিম বুলি ভাবিছো।
তুমি জিমলৈ অ কোৱা।
আজি তুমি ৰাতিপুৱা কেইটাত উঠিচানো? এনে তুমি কেইটা উঠা অ ৰাতিপুৱা? তুমি বহুত জল্দি উঠা চাগে ন?
অ চাৰিটামানতে উঠো। আজিও মানে উঠিছিলো কিন্তু আজি যোৱা নহলে।
অ হয় নেকি?
অ কালি অলপল
ইমান জল্দি উঠাৰ পিছত আকৌ খোজ খোজ তোজ কঢ়ি অহাৰ পিছত টোপনি নধৰে তোমাৰ?
নাই, নাই পিছত আকৌ তোমাৰ কাম চাম থাকে ধৰা। এতিয়াতো স্কুল নাই, এতিয়া ঠিকে আছো মানে। এতিয়া ধৰা স্কুল চুল থাকে অলপমান অ ল'ৰা ছোৱালী কেইটাৰ কাৰণে তোমাৰ চাই যাব লাগে তো নাইন টেনৰ ল'ৰা ছোৱালী তাৰপিছত তোমাৰ তেনেকে আৰু কাম থাকে ঘৰৰ কাম থাকে তোমাৰ। তাৰপিছত নিজৰো পঢ়া শুনা থাকি দিয়াচোন, মানে দিনতো টোপনি আহে স্কুলত স্কুলত যেতিয়া মানে থাকো তেতিয়াই মানে বহুত টোপনি আহে। তাৰ পৰা আহি কিনে শুই যাও দুই তিনি ঘন্টামান। তাৰ পিছত আকৌ ৰাতি ৰাতি- খোৱাতেও মানে তোমাৰ দেৰিয়ে হয় ধৰা বাৰটা মান বাজি যায় জেনো।
অ দেৰি আৰু বাৰটা তাত শুই পেলাইত- তুমি যে চাৰিটা উঠিব পাৰিছা মনিছো দে তোমাক।
মানে নিজে উঠব নোৱাৰো কোনোবাই মানে ফোন কৰি উঠাই দিয়ে মানে লগৰ এজনী। ফোন কৰি থাকে তাছত ঘৰৰ মানুহ চবে সাৰ পাইতো সেইকাৰণে ময়ো উঠি যাওঁ আৰু। তোমাৰ হেৰি যাবা নেকি?
অ যাম।
তেতিয়াহ'লে উঠাই দিম দিয়া মই ফোন ফোন কৰিম দুই তিনিবাৰ মান। চাৰিটা মানত গলে ভাল হয় তোমাৰ যদি এক দৌৰিব পাৰো আমি এতিয়া ইমান মানুহৰ নাথাকে ৰাতিপুৱা।
অ ঠিক আছে এতিয়াতো তুমি খানা বনাবা ন?
অঁ অঁ।
ঠিক আছে তেতিয়াহলে খাই মেলি ফোন কৰিবা।
অ অ ঠিক আছে।